হেল্ল'।
অ', শুনি পাইছা নে?
হেল্ল'। অঁ', -পাইছোঁ। কি কৰি আছা?
অ', কোৱা?
অ'। অহ', ক'তো ফুৰিব যোৱা নাই? হেল্ল'। হেল্ল', অঁ',।
তুমি?
এনেই আছোঁ। কিনো কৰি থাকিম আৰু।
ক'ত নোযোৱা নেকি?
হা'? যাম চাগে ক'ৰবাত ফুৰিবলৈ যাব লাগিব। কিমান ঘৰতে থাকিম নো আৰু।
হেল্ল'?
অ'। হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?